হেল্ল'। হেল্ল' হেল্ল' শুনিছো।
অঁ শুনিছে নে?
হেল্ল'।
অ কি কৰি
এই শুই আছো, তুমি কি কৰিছা?
হা,
শুই আছোঁ আৰু তুমি কি কৰি আছা।
ভাত খালা।
অ কলেজ পাতিতো বন্ধয়ে চাগে এতিয়া।
অ এইটো বন্ধই গৰম গৰমৰ বন্ধ যে,
অ ক'বাত ফুৰিব গৈছা নে পিছে।
হেল্ল', অ মই মোৰ সন্তান গাঁৱত আহিছো।
আচ্ছা।
অ তুমি।
মইয়ে আছিলো এতিয়া ঘৰতে আছো দুদিনমান আগত ফুৰিব গৈছিলো বাৰু
আৰু আজিৰ দিনটো তোমাৰ কেনেকুৱা আছিলে।
বুজি পোৱা নাই।
আজিৰ দিনটো তোমাৰ কেনেকুৱা আছিলে ভালে ভালে গ'লনে।
অঁ অঁ আজি দিনটো গৈছে বাৰু ভালে ভালে অলপ বৰষুণ দি আছে এতিয়া।
অ আচ্ছা।
ওলাব পৰা নাই এতিয়া মানে ঘৰৰ পৰা।
অ,
এতিয়া কলেজ যাব মন যায় কিন্তু কলেজ এতিয়া বন্ধই নহয়। আগতে ধৰক এতিয়া কলেজতে গৈছিলো ফ্ৰী থকা সময়ত ক্লাছ থাকিলেও নাথাকিলেও।
হয় হয়। তেনেকে আৰু
এনেই এতিয়া ধৰা এতিয়া আমি আগতে থাকিলে এতিয়া আমি ধৰা কিবা আমাক এতিয়া আগতে স্কুলত কাম দিছিলে কিবা কৰিব গৰম বন্ধত কিবা লিখিব বা কিবা সমৌক দিছিলে কিন্তু এতিয়া এইবাৰ আমাক দিয়াই নাই আকৌ। আমাৰ চিনিয়ৰ্ছবোৰে কৰি আছে বাৰু কিবা ইণ্টাৰ্ণশ্বিপ। প্ৰগ্ৰেম এটা চলি আছে আমাৰ ছিনিয়ৰ্ছবোৰ কিন্তু আমাৰ একোৱেই হোৱা নাইবাৰ।
হয়।
ইণ্টাৰ্ণশ্বিপটো হেৰি থাৰ্ড চেম ফৰ্থ চেমতে হয় চাগে।
উম ফৰ্থ চেমত হয় বোলে।
অ অহা বছৰলৈকে আমাৰো হ'ব আৰু
উম।
হয় তেনেকে আৰু বাকী।
তুমি এনেই কলেজ লাইফ মানে কেনেকুৱা মানে কেনেকুৱা মানে আগৰ স্কুল লাইফ আৰু কলেজ লাইফৰ মানে কি ডিফাৰেন্ঞ্চ পোৱা মানে।
আগত এতিয়া চাবা হা আগৰ আমি যেতিয়া স্কুলত যাওঁ তেতিয়া মানে অ স্কুলত গৈ পেলাই যেতিয়া আমাক গেটৰ ভিতৰত সোমাব দিয়ে ত একম
হেল্ল', হেল্ল',
হেল্ল! হেল্ল! শুনিছনে? উদ্‌মহ্‌ হেল্ল!
শুনিছেনে?
অঁ--যে ভিতৰৰ আগতে স্কুলৰ যেতিয়া গেটৰ ভিতৰত সোমাব দিয়ে। তেতিয়াতো আমি একদম ছুটি নোহোৱালৈকে ওলাবই নিদিয়ে আমাক। ওলাবইটো নোৱাৰো বা কিবা খাব মন গ'লেও বাহিৰলে আহিব নোৱাৰো। স্কুলৰ ভিতৰতে থাক্ থাকিব লাগে। ঠিক তেনেকে আৰু ক্লাছ কৰোঁ, ক্লাছ কৰি মেলি আকৌ আ আকৌ অম- অল- বাৰটা এটা বজাত আমাক ব্ৰেক টাইম দিয়ে এ মানে টিফিন খাব টাইম দিয়ে ত' সেইটো টাইমতে টিফিন খাই মেলি অলপ টো সৰু সৰু খেলো এনেই টো খেলি মেলি আৰু আ--তাৰপিছত আকৌ দুটা এটা দুটা ক্লাছ হয় তাৰ পিছতে ছুটী হয়। ছুটি স্কুল ছুটিৰ পিছতহে আমি হ্ ওলাব পাৰোঁ আৰু স্কুলৰ পৰা। ওলাই পেলাই সেইখিনি টাইম আৰু অঁ আৰু যেতিয়া আমি স্কুল পাছ কৰি কলেজ পালোঁ দম ত ' তেতিয়া ক'লে যে তোৰ চেঞ্জচে অঁ--মানে কলেজতটো তেনেকুৱা নাই ন'? কলেজত সম্পূৰ্ণ বেলেগ। আঁ কলেজত যাওঁ আমি মন গ'লে ক্লাছ কৰোঁ, মন গ'লে নকৰোঁ, মন গ'লে বাহিৰত ঘূৰিবলৈ যাওঁ, হয়নে বাৰু? উঁ। তাত মানে ক্লাছ কৰিলেও কোনো মানে, টিচাৰ মানে মাষ্টৰ বিলাক কে আমাক বিচাৰি নাহে ত' নকৰিলেও নাহে। ত' তেনেকেই আৰু এতিয়া আমি এইবাৰ ঘূৰিব- ফুৰিব যাম। নিজৰ হাতত ফোন থাকে ত' আমি ফোন চাব পাৰোঁ। ফোন চাই মেলি ওলাই যাব পাৰোঁ, ফুৰিব পাৰোঁ বা আমি বাহিৰৰ কেণ্টিনত বহিব পাৰোঁ। মানে যি ইচ্ছা আমি তাকে কৰিব পাৰোঁ আৰু। সেইটো বুলি নহয় যে আমি আঁ যে আমি যি ইচ্ছা তাকে কৰিম আমি কলেজত পঢ়িবলৈ যাওঁ ত' আমাৰ পঢ়াটো আমাৰ দায়িত্ব, হয় নাই? আমি পঢ়িবই লাগিব। হয়নে বাৰু? হেল্ল! উম হেল্ল!
ওঁ
শুনিছেনে? অঁ তাকে আৰু আমিতো পঢ়িব লাগিব নাই পঢ়িবহে যাওঁ কলেজত। আমিতো ঘূৰি ফুৰিব নাযাওঁ। কিন্তু তথাপিও আমি কেতিয়াবাতো এবাৰ দুবাৰ ঘূৰিব -ফুৰিব যাওঁৱেই বাৰু সেইটো আমাৰ আৰু সেইয়ে আৰু যিহেতু আমি আগতে স্কুলত নাপালোঁ। এতিয়া আমি ফাৰ্ষ্ট টাইম, আমি কথা বতৰা কোৱাবোৰৰ তোমাৰ ভাল লাগে। হয় বাৰু? ত' সেইকাৰণ আমি সেইখিনি ধেমালি ফূৰ্ত তি কৰোঁ আৰু। তুমি অঁ তোমাৰ তুমি কোৱাচোন? হেল্ল! হেল্ল! হেল্ল' আচছা বাহানি কত কলেজত গৈ পেলাই আমি আমি বন্ধু গৰাক লগ পাওঁ বন্ধুব লগ ক আহ খাও এনে আৰু নে কি আৰু আমাৰ আমি আ লাইফটোত আমাৰ মতে এতিয়া কি হৈ আছে আমি যে আমি জীৱনটো অ মানে কৰিব লাগে আহ পিছত লাহে লাহে আমাৰ এনেকুৱা হৈ য যে এতিয়া আমি ডাঙৰ হৈছো আমাৰ আমাৰ চিন্তাধাৰাবোৰ বেলেগ হৈ যায় হয়নে বাৰু আগতে স্কুলত থাকোতে আমাৰ চিন্তাবোৰ এনেকুৱা আছিলে এতিয়া তেনেকে নাই ত' এতিয়া আমাৰ টেলি মানে মনতটো অলপ বেগ মানে চিন্ত ধাৰাটো বেলেগ এতিয়া আমি এইটো ভাবিব লাগিব যে আমি পিছলৈকে আমি কি কৰিম এতিয়া আমি পঢ়ি আছো পঢ়ি থ আমি কিবা বেলেগ ফালে চাব লাগিব হয়নে বাৰু ঠিক তেনেকে আৰু পঢ়িব লাগিব পঢ়াৰ মাজতে আমি বেলেগ ফালে চাব লাগিব আমাৰ পিছৰ ঈৰ জীৱন কটোৱাটো কাৰণে আমি কিয় ভাবিব লাগিব কৰিব লাগ লাগিব কিবা অ তেনেকে আৰু